হেল্ল'
কি কৰি আছিলা মোৰ খবৰ ভালে। তোমাৰ?
মোৰো ভাল। মই একো কৰা নাই, এনেই অলপ আগতে কিতাপ এখন পঢ়ি আছিলো। তুমি?
হয় আ মইও তেনেকে বিশেষ একো কৰা না নাই। পিছে তুমি কিতাপত কি পঢ়ি আছিলা?
কি কৈছা?
তুমি কিতাপত আহ কিবা। বিষয় পঢ়িছিলা নেকি?
অ', মই মানে বানপানীৰ বিষয়ে পঢ়ি আছিলোঁ।
হয়, এইটো এটা বহুত ডাঙৰ আহ অ'। বিষয় যিটো আমি ভালকে তাৰ বিষয়ে জনা উচিত। যিহেতু আমাৰ বৰ্তমান সময়ত বা আমাৰ আহ আমি য'ত থাকো তাতে এই বানপানী এটা বহুত ডাঙৰ। সমস্যা। সেইটোৰ বিষয়ে আমি চবেই জানো পিছে তুমি কি কি পঢ়িলা, অলপমান আহ বুজাই দিব পাৰিবা নেকি?
অ', নিশ্চয় মই মানে পঢ়িলো যে বানপানী। আমাৰ হলে কেনেকৈ সতৰ্ক হৈ থাকিব লাগে। আৰু আমাৰ মানে। কি, কি কৰিব লাগে আৰু বানপানীটো মানে কেনেকৈ হয়। সেইটো বিষয়ে পঢ়ি আছিলো, তুমি কি জানা বানপানীৰ বিষয়ে?
হয়। ময়ো তেনেকে কেতিয়াবা কেতিয়াবা সময় পালে কিতাপ পঢ়ো। আৰু এনেও আমি কিছুমান বস্তু দৈনন্দিন জীৱনৰ পৰা গম পাওঁ। এ বানপানী আমাৰ আহ যেনেকে হয়। অতি নেৰানেপেৰা বৰষুণ দি থাকিলে বানপানীৰ। সন্মুখীন হবলগীয়া হয় তাৰপিছত যেতিয়া নদীত বহুত পানী বাঢ়ি যায়, তাৰপিছত আমাৰ। দৈনন্দিন জীৱনত যিবোৰ ন- নলা নৰ্দমা এইবোৰ। তোমাৰ মানুহে পুতি কেনে অ', ঘৰ দুৱাৰ। বনাই তাৰ ফলত বহুত বেছি বৰষুণ দিলে। সেই পানী নলা নৰ্দমাত যাব নোৱাৰে। তেতিয়া সেই পানী কি হয়, আমাৰ ৰাস্তা ঘাট ঘৰত সোমাই। ত' তাৰ ফলত মই ভাবো বানপানী আহ হয়।
উম। সেইটোৱে। ময়ো এ এনেকুৱাই অলপমান পঢ়ি আছিলোঁ যে বেছিকৈ যদি। আমাৰ এ গছ গছনি কাটে আৰু বহুত বেছি মানে। আজিকালি পাহাৰ পৰ্বত কা। মানুহে বিল্ডিং ঘৰ বনাই আছে আৰু। যতে ত'তে জাবৰ জোথৰ পেলোৱায়। মানুহে নালা নৰ্দমা এইবিলাক জাবৰ জোথৰ পৰাই পেলোৱাই আহ নালাটো বন্ধ কৰি দিয়ে, তেতিয়া পানীবোৰ যাব নোৱাৰে। সেইকাৰণে হয়। আৰু যিহেতু আমাৰ ব্ৰহ্মপুত্ৰটো আমাৰ অ অসমত আছে। সেইকাৰণে ব্ৰহ্মপুত্ৰ যেতিয়া পানী বাঢ়ি যায় তেতিয়াও কেতিয়াবা আমাৰ বানপানী হয়।
হয়। তুমি ঠিকেই কৈছা, যে নলা নৰ্দমাৰ জাবৰ পেলোৱাৰ ফলত আমি বানপানীৰ সমস্যা দেখিবলৈ পাওঁ। হয়, তুমি ঠিকেই কৈছা, আমি অসমত দুই ধৰণৰ বানপানী সমস্যা বিশেষকে দেখিবলৈ পাওঁ, এটা যিটো আমাৰ অতি অ' নদীবোৰৰ যেতিয়া পানী বাঢ়ি যায় তেতিয়া এটা বানপানী হয়। আৰু এটা বানপানী আমি দেখিবলৈ পাওঁ নেৰানেপাৰাকৈ বৰষুণ দিলে বিশেষকৈ চহৰ অঞ্চলত বানপানীৰ সৃষ্টি হয়, যাক আমি কৃত্ৰিম বানপানী বুলি কওঁ। ত' অসমত দুই ধৰণৰ বানপানী হয়, এটা প্ৰ প্ৰাকৃতিক ভাৱে হয় আৰু এটা কৃত্ৰিম হয়।
ত' তেনেকে দুয়োটা বানপানীয়ে আমাক বিশেষকৈ ক্ষতিগ্ৰস্ত কৰে, বহুত বেছি আহ বস্তুৰ বেয়া হৈ যায়, যেনেকে ৰাস্তা ঘাটত বোকা চোকা হৈ যায় আমি খোজ কাঢ়িবলৈ আমাৰ অসুবিধা হয়, তেনেকে আহ আহ বস্তুবোৰ ওফঙি উঠে যেনেকে নালা নৰ্দমাৰ লেতেৰা বস্তুবোৰ ৰাস্তাত উঠি আহে তাৰ ফলত মানুহৰ বেমাৰ আজাৰৰ সৃষ্টি হয়। ত' তেনেকে অসমত বানপানীয়ে বহুতখিনি সমস্যাৰ সন্মুখীন কৰায়।
উম, তুমি কি কি সমস্যা পাইছা নিজে মানে আহ বানপানীৰ কাৰনে?
হয়। বানপানীৰ কাৰণে চোৱা কেৱল মই অকলে তেনেকে সমস্যাৰ সন্মুখীন খীন হোৱা নাই। আমি গোটেই সমাজটোৱে তেনেকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। তেনেকে বানপানী হৈ যোৱাৰ ফলত বহুতো বে বমাৰৰ সৃষ্টি হয়। যেনেকে তোমাৰ ক'লেৰা তাৰপিছত মেলেৰিয়া জ্বৰ চৰ্দি দি বহুতো বেমাৰ আহ হৈ থাকে।
উম।
এইবোৰ বেমাৰ মই ভাবোঁ এজনৰ পৰা আনজনলৈ বিয়পি যায়। যাৰ ফলত গোটেই সমাজটোৱে আমি আহ বেমাৰত আক্ৰান্ত হ'বলগীয়া হয়। ত' বানপানীৰ পৰা বহুত খিনি ক্ষতি হয় বুলি মই বো। বেমাৰ আজাৰৰ ওপৰিও আমাৰ ঘৰ দুৱাৰ নষ্ট ষ্ট কৰে আমাৰ ৰাস্তা ঘাট, আহ তেনেকেই আহ মই ভাবো বানপানীৰ পৰা আমাৰ সমাজটোৱে বহুতখিনি আহ অ' ক্ষতি হৈ আছে।
উম। মইয়ো তেনেকুৱাকে মানে পাৰ্চনেলি মই আহ বানপানীৰ কাৰণে সমস্যাবোৰ পাওঁ। যেনেকুৱা মই যদি কলেজত যাব লাগে
হয়। হয় কোৱা।
কলেজত যাব লাগে, তেতিয়া মোৰ মানে ৰাস্তা-ঘাট যেতিয়া বানপানী হয়, গাড়ী-মটৰ নাপাওঁ মই। বাছেদি যাওঁ, বাছো নাযায় আৰু যদি ৰিক্সাইদি যাওঁ বহুত বেছি দাম লয়, সেইবিলাক কাৰণে মোৰ বহুত বেছি সমস্যা হয়। আৰু আ' বানপানী হ'লে বহুত বেছি ম'হ হয়। ম'হৰ কাৰণে আহ যোৱাবাৰ আমাৰ ইয়াতে বহুত মানুহে মানে বেমাৰত বানপানীৰ কাৰণে ম'হে কামুৰিছিলে। সেইকাৰণে তেওঁলোকৰ বহুত বেছি বেমাৰ-আজাৰ হৈছিলে। সেইবিলাকৰো বহুত বেছি সমস্যা হয়।
হয়, তুমি ঠিকেই কৈছা। এ যিটো তুমি কৈছা যে, মই বানপানী হ'লে মহাবিদ্যালয়লৈ যাবলৈ অসুবিধা হয়। সেইটো সমস্যাৰ সন্মুখীন মইয়ো ব্যক্তিগতভাৱে অ' সেইটো সমস্যাৰ সন্মুখীন হৈছিলো। এদিন আমাৰ কলেজ ছুটি হোৱাৰ পিছত মই তাৰে পৰা আহ, কম্পিউটাৰ শিক্ষা লবলৈ ওচৰতে আহ আৰু এটা শিক্ষা অনুষ্ঠানত মই গৈ কম্পিউটাৰ শিকি আছিলো। তাৰ পিছে যেতিয়া ছুটি হ'ল। মই আহোঁতেই আৰু বাছ পোৱা নাছিলো। তেনেকে বানপানী গোটেই ৰাস্তাতে পানীৰে ভৰি গৈছিল, পিছতকে সেইদিনাখন মই ঘৰ আহি পাওঁতে। তোমাৰ ৰাতি দহটা, চাৰে দহটা মান বাজি গৈছিল। ত' মই ভাবো যে অ' যিটো কৃত্ৰিম বান বৰ্তমান চহৰ অঞ্চলত হৈ আছে। এইটো বহুতৰ সমস্যাৰ সন্মুখীন আহ কৰাই। পিছে আহ তুমি বানপানীৰ পৰা কেৱল সমস্যাই হয় বুলি ভাবা নে? তাৰ পৰা কিছুমান সুবিধাও আমি লাভ কৰিব পাৰো বুলি ভাবা?
সুবিধা বেছি সেনেকোৱাটো মই নেদেখোঁয়ে। অ' সুবিধা হলে মানে বানপানী যেতিয়া হয় তেতিয়া এনেকুৱা কি সুবিধা হব পাৰে? পানী-চানী মানে বেছি হয় যায় সেইটো হয়। কিন্তু মই মানে বেছিকে অসুবিধাতোৱে দেখো বানপানীৰ। সুবিধাটো নেদেখোৱে, কাৰণ আৰু বান পানী যোৱাবাৰ আমাৰ বানপানী হৈছিলে। তেতিয়া আমাৰ অ' গাঁৱত আমাৰ খেতি আছে, সেইটোও পুৰা বেয়া হৈ গৈছিলে।
হয় হয়। তুমি ঠিকেই কৈছা, বৰ বেছি ডাঙৰ বানপানী হলে তাৰ পৰা আমি আ' সুবিধাতকৈ অসুবিধাই বেছি পাও নহয় জানো, যেনেকে খেতি-বাতি নষ্ট হৈ যায়, ঘৰ-দুৱাৰৰ বহুত খিনি ক্ষ ক্ষতি হয়, তাৰ পিছত গছ-গছনি আ ভাঙি পৰে। বহুতখিনি অসুবিধা আমি পাওঁ। কিন্তু মই ভাবোঁ বান সৰু সুৰা বানপানীৰ পৰা আমি কিছুমান, আহ সুবিধাও লাভ কৰো যেনেকে বানপানীৰ সময়ত তোমাৰ, আহ এটা কথা তুমি মন কৰি চাব পাৰা যে, আমি তেতিয়া মাছ কিনিবলৈ বজাৰলৈ যাব নালাগে। আমি ঘৰতে আ মানে, সহজতে মাছ মাৰি আহ মানে, নদীৰ পৰা বা ওচৰ পাজৰৰ পৰা আমি মাছ ধৰি আনিব পাৰো। আৰু এটা ডাঙৰ আহ সুবিধা বুলি কব পাৰি, যেতিয়া সৰু সুৰা বানপানী হয় তেতিয়া সেই নদীৰ আ, যিটো পলসুৱা মাটি সেইটো আহি আমাৰ খেতি পথাৰত পৰে। যাৰ ফলত কি হয় জানানে আমাৰ খেতিৰ, নতুনকৈ যেতিয়া আমি আ খেতি কৰোঁ, তেতিয়া শস্যখিনি বহুত ভাল হয় আগতকে।
অ তুমি এটা মোৰ বহুত বেছি ভাল কথা মনত কৰা দিছা। মানে যোৱাবাৰ আ আমাৰ যেতিয়া কভিড হৈ আছিলে। যেতিয়া আমাৰ লকডাউন দিছিলে নহয় তেতিয়া মই গাঁৱত গৈছিলো গাঁৱত, মানে গাঁৱত গৈছিলো যেতিয়া বানপানী হয় আমাৰ গাঁৱত, অ তাতে নহয় ঘৰৰ বাহিৰতে মানে ঘৰৰ পৰা ওলাই বহুত পানী, পানীত মই মাছ দেখো। ইমান ভাল লাগে মাছ সাপ সেইবিলাক আহি থাকে। মানে সাপটো অলপমান মানে অ মানে হয় এইটো ডেন্জাৰছ হয়। কিন্তু মই যেতিয়া মাছ বিলাক দেখো মানে আমি চহৰত থাকো যিহেতু। সেইবিলাক সিমান দেখা নাপাও যেতিয়া মই মাছ দেখিলো। আৰু মোৰ তাতে মানে দাদা বাইদেউহতে আছে মোৰ ভন্টিহতে আছে। তেওঁলোকৰ লগত সেইবিলাক মাছ চাছ ধৰিবলৈ যাওঁ আৰু মানে, গা ধুও পানীত, তেতিয়া মানে বহুত ভাল লাগে। সেইবোৰ মানে বহুত ডাঙৰ এটা স্মৃতি আছে যে মই কভিডৰ টাইমত যে, এতিয়া গাঁৱত গৈছিলোঁ তেতিয়া পানী হৈছিলে আমাৰ গাঁৱত তেতিয়া আমি গা ধুইছিলো মাছ ধৰিছিলো বহুত ভাল লাগিছিলে তোমাৰ সেনে, কিবা স্মৃতি আছে নেকি বানপানীৰ ওপৰত,
হয় হয় মোৰ নিশ্চয় আছে কিন্তু অলপমান, উম যিহেতু বানপানী বুলি ক'লে আমি আমাৰ ভাল স্মৃতিতকৈ, বেয়া স্মৃতি বেছি দেখিবলৈ পাও। আমাৰ এবাৰ গাঁৱত তেনেকে ডাঙৰ বানপানী এটা হৈছিলে। তেতিয়া আমাৰ, একেবাৰে আমাৰ ঘৰলৈকে পানী উঠি আহিছিল। আৰু পানীৰ লগত বহুত বেছি আহ ঢৌ, তাৰপিছত পানীৰ ধাৰ বহুত বেছি আছিল যাৰ ফলত আমাৰ বহুত বস্তু, তেনেকে পানীয়ে উভতাই লৈ গৈছিল। আৰু আমাৰ গাঁৱত যেতিয়া বানপানী আহ শুকাই, কিনে নদীত গুচি গৈছিল তেতিয়া এটা ডাঙৰ, সমস্যা হৈছিল আমাৰ তাৰে আ, আমাৰ বাইদেউ এজনী মানে ওচৰ চুবুৰীয়া হিচাপে আমি বাইদেউ বুলি মাতো, তেখেতে আহ নদীৰ ওচৰতে কাপোৰ ধুই থাকোতে, হঠাতে ভৰি পিচল খাই। তেখেতে নদীত পৰি গৈছিলে আৰু তেখেতে তেনেকুৱা সাঁতোৰ আহ ভালদৰে নাজানে সাঁতুৰিব নাজানে। চ' পিছতকে তেখেতে তেনেকে নদীত তেওঁ ভাহিয়ে গুচি গ'ল পিছতকে। আমি তেওঁক আৰু জীৱিত অৱস্থাত নাপালোঁ তেখেত আ আমাৰ পৰা বহুত মানে বহুত বেয়া লাগিল। কিন্তু তেখেত আমাৰ পৰা আজি বহুত দূৰত গুচি গ'ল। সেইটো মোৰ জীৱনত বহুত ডাঙৰ এটা আ স্মৃতি বুলি ক'লে বেয়া নহব কিন্তু সেইটো আচলতে জনক বিষয় ত' সেইটো কথা মোৰ মোৰ বৰকে মানে মনত পৰি থাকে যে বানপানীয়ে আমাক যিমান খিনি সুবিধা দিয়ে। তাতকৈ বেছি অসুবিধা আমি বেছিকৈ পাওঁ।
তোমাৰ কথাটো শুনি মোৰ বহুত বেয়া লাগিল। মানে আমাৰ সেইটোয়ে আমাৰ বানপানীত অলপমান সতৰ্ক হৈ থাকিব লাগে। আমি নদী মানে পানীৰ পৰা বাচি থাকিব লাগে বেছি বাহিৰত যাব নালাগে। আৰু মানে ঘৰতে লাগে আৰু মানে। আ নিজকে যাতে কেনেকৈ ভালকে ৰাখিব পাৰি। বেমাৰ আজাৰ পৰা দূৰত ৰাখিব লাগি সেইটো সেইটো আমাক চাব লাগে।
হয় মই